হেল্ল', হয় আপুনি নমস্কাৰ। আহ ভাত খালে আপুনি?
ভাত খালো। আজি আমি টা বিষয়ৰ ওপৰত আলোচনা কৰো। আলোচনাটো হৈছে গুৱাহাটী মহানগৰী কিছুমান বিশেষ ঠাই!
হয়।
মানে বিশেষ আকৰ্ষণৰ ঠাই য'ত য'ত বাহিৰৰ মানুহ আহিব যিকেইটা মানুহ দৰ্শন কৰিব পাৰিব যিখিনি জেগালৈ আহিলে মানুহ অলপ ফুৰিব পাৰে।
হয়, হয় আপুনি বহুত ভাল ভাল এটা বিষয় লৈছে এইটো জনা দৰকাৰ সকলোৱে ক'ত ক'ত এটা মানে আমাৰ আ, গৌৰৱৰ এটা মানে চিন হৈ আছে চবে জনা দৰকাৰ।
হয়, আমিতো জানোৱেই। গুৱাহাটীত যিহেতু গুৱাহাটীৰ বাসিন্দাত আপুনিও হয় ময়ো হয় কিন্তু বেলেগ মানুহ আহিলে মেলিলে।
হয়, হয়, বেলেগেও লাভান্বিত হ'ব আপোনাৰ
অ', এতিয়া বেলেগৰ পৰা মানুহ আহিলে কোনখিনি কত কি আছে সেইকেইটা জনাতো খুব দৰকাৰ উম, চ' আপুনি কওকচোন আপুনি জন
মই ভাবো প্ৰথমটো প্ৰথম
মই এটা কথা কলো গুৱাহাটী বুলি ক'লে যে আপোনাৰ মানে ধৰক ওচৰে পাজৰে আৰু। অকল গুৱাহাটী বুলি খানাপাৰাৰ পৰা জালুকবাৰী ধৰিলে নহ'ব। আপুনি গুৱাহাটীৰ ওচৰে পাজৰ যিখিনি আছে চোনাপুৰ ক'ব পাৰে। মিৰ্জা, আজৰা এনেকে। গোটেইখিনি ঠাই সাঙুৰি আপুনি কওঁক পাৰ্কো হ'ব পাৰে। বা পুৰণি কীৰ্তিচিহ্নও হ'ব পাৰে বা নতুনকে বনোৱা কিবা নতুন কীৰটি স্তম্ভও হ'ব পাৰে হয় নে?
হয়, হয়।
আপুনি জনাত কি কি এনেকুৱা ঠাই আছে যিখিনি ঠাই বাহিৰৰ এজন মানু আহিলে গুৱাহাটী ফুৰিব আহিলে তেওঁ
চাই যায় বা এইটো আমাৰ গৌৰৱৰ বিষয় বুলি আমি ভাবো।
তেওঁলোকে চাই এটলিষ্ট এটা চাক্ষক দৃষ্টি নিক্ষেপ কৰি তেওঁলোক কৰে তাৰ মনটো ভাল লাগিব, যে গুৱাহাটী ভ্ৰমণ কৰিব আহিলে। আমি যেনেকৈ দেলহী যাওঁ, মুম্বাই যাওঁ, গোৱা যাওঁ, গুৱাহাটীত আহিলে যোনবিলাক যি কেইটা ঠাইক আপুনি প্ৰ পৰ্যটক স্থলী বুলি নি আপুনি কব পাৰিব কওকচোন
অ', প্ৰথমতেতো নাম লিব লাগিব কামাখ্যা মন্দিৰৰ। অ', এইটো মানে বহুত দূৰৰ পৰাও মানুহ আহে আৰু এই এইটো আমাৰ কাৰণে এটা মানে এইটো বহুত দৰকাৰী ঠাই।
হয় মানে সেইটো কিন্তু আৰু এটা কথা সেইটো হিন্দু ধৰ্ম অৱলম্বী লোকসকলৰ বাবে সেইটো আকৰ্ষণৰ ঠাই।
হয়, হয়, হয়, আৰু তাৰপৰি আছে হয়, হয় আছে দল গোবিন্দ মন্দিৰ বুলি আছে এইটো উত্তৰ গুৱাহাটীত এইটো
হয়, সেইটো এটাই হিন্দু ধৰ্ম অৱলম্বী মানুহৰ ঠাই চ' তাতেও যাব পাৰে আৰু
তাৰ পিছত আছে এটা এইটো বেছি ডাঙৰ নহয় যদিও ময়ো ভাবো এইটো যাৰ দৰকাৰ এই এইটো হেৰি আপোনাৰ আ এ এইটো এটা মানে এই গা ধোৱা এটা হেৰি আছে এইটো হেৰি এই মিৰ্জাৰ হেৰি ৰাণীৰ ফালে আছে এইটো কি কি আছিলে ৰাণীৰ ফালে আছিলে ইয়াতে মানে শ্বপিং কৰি গা ধুব পাৰি চুইমিং পুল টাইপ।
অ', এইটো একোৱা পাৰ্ক বুলি কয় এইটো একলেণ্ড একলে নেকলেণ্ড।
হয়, হয়, হয়, তাৰপিছত নেহেৰু পাৰ্কখননো সৰু সুৰা যদিও জানা দৰ
পৰ্যটকৰ আ, আকৰ্ষণৰ স্থলী
হয়, আৰু আৰু য'ত নেকি হয়, এতিয়া তাৰ উপৰি কটন কলেজ খনো জনা দৰকাৰ কাৰণ কটন আমাৰ মানে চবতকে ডাঙৰ শিক্ষা হেৰি মানে স্থলী বুলি কোৱা হয়, খুব মানে অ' মেধাৱী ছাত্ৰসকল পঢ়ে বুলি ভাবে, কট কটন কলেজ বুলি ক'লে বহুত নাম আছে, আৰু গুৱাহাটী গুৱাহাটী ইউনিভাৰ্চিটিখনো দৰকাৰ। সেই তাৰ সেইখনো এটা ফেমাচ বুলি মই ভাবো। এইটো।
তাৰ লগতে লাগি থকা ভূপেন হাজৰিকাৰ সমাধিস্থল।
হয়, হয়, আৰু হাই কৰ্ট হাই কৰ্টটো এটা জনা দৰকাৰ। যত নেকি আমাৰ এইবিলাক হেৰি হয়, হয়, হয়।
উত্তৰ পূৰ্বাঞ্চলৰ এক ম
হয়, হয়, হয়, ঠিকে কৈছে। হয়, ত' একচুৱেলি গুৱাহাটীতে বহুত চাবলগীয়া বস্তু আছ তাৰ উপৰিও মই ভাবো, এইয়া গুৱাহাটীত আছে কিছুমান অ', মানে ফুৰিব হাঁহিম বুলি কয় ফুৰিব পৰা এইটো তাত মানে অকমান নেচাৰেল বিউটি আছে। এইটোও এটা চাবলগীয়া জাগা হয়।
হয়।
আহ এইখিনিয়েতো আৰু তো আৰু তো বেলেগ নাই এইখিনিয়ে মোটামুটি।
হয়, হয়।
আৰু মোৰ কিবা বাট পৰি ৰৈ গ'ল নেকি বাৰু।
না, ন, ন, গোটেইখিনি আপুনি ঠিক ঠিক কথা
হয়, হয়, আৰু এটা আছে উমানন্দ বুলি কয়, সেইটো জনা দৰকাৰ। টেম্পল এইটো এটা মন্দিৰ হয়, হয়, মন্দিৰ হয়।
অ' নহয় উমানন্দ টো তাতে এটা মন্দিৰ আছে। ঠিকে আছে, কিন্তু, উমানন্দটোৰ এটা বিশেষ বৈ বৈশিষ্ট্যৰ আছে, আপুনি সেই বৈশিষ্ট্যটো হয়তো জানিবও পাৰে। বা নাজানিব পাৰে, উমানন্দ হৈছে। পৃথিৱীৰ সকলোতকৈ
হয়, হয়।
সৰু নদীদ্বীপ, নদীদ্বীপ। নদীৰ মাজত থকা সৰু ঠিক আৰু সেইটো। তাতে মন্দিৰ এটা মন্দিৰো আছে, উমানন্দ মন্দিৰ কিন্তু, সেই নদীৰ দ্বীপ হিচাপে বহুত বিখ্যাত।
আচ্ছা।
আৰু এইটো গুৱাহাটীৰ মাজমজিয়াত ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত।
হয়, হয়।
হয়, আৰু খুবেই ধুনীয়া।
হয়।
সৰু নদীদ্বীপ।
হয়, হয়।
হৈছে আৰু লগতে আজিকালি নতুনকে বনোৱা কেইটামান পাৰ্ক আছে। যেনে আপোনাৰ নতুন পাৰ্ক বিলাক অসমৰ ভিতৰত বহুত কেইখন অমৃত উদ্যান। অমৃত উদ্যান বনোৱা হৈছে। অসম চৰকাৰৰ দ্বাৰা আৰু লগত। দেশখন আমাৰ গুৱাহাটীৰ পুৰণি। জেইলখনন পুৰণি জেইল টো স্থানান্তৰিত। কৰি সেইখিনি ঠাইতে এখন অসমৰ এটা। বটানিকেল গাৰ্ডেন, উদ্ভিদ উম উম, উদ্ভিদ পাৰ্কলৈ ৰূপান্তৰিত কৰিছে। সিটো এটা কথা, আৰু ৰিভাৰ ভিউ বুলি পাৰ্ক নতুনকে বনোৱা হৈছে সেইটো খুব আটক ধুনীয়াকে সজাঁই তুলিছে, ৰিভাৰ ফ ফ্ৰণ্ট বুলি এটা আছে, এটা ৰিভাৰ ভিউ বুলি এটা আছে। এয়া আৰু সতিসাধিনি, এটা পাৰ্ক উজান বজাৰৰ পুৰণা পাৰ্ক টো আকৌ নতুনকে সজাই তোলা হৈছে খুব ধুনীয়াকৈ।
উম, হু হয়।
হ ঠিক তেনেকুৱা এটা আৰু নতুন এটা আঁচনি প্ৰজেক্ট গ্ৰহণ কৰিছে। অসম চৰকাৰে অহা দুই তিনি বছৰ ভিতৰতে। বৈশিষ্ট্যৰ নথিৰ ওপৰত তেনেকুৱা এটা প্ৰজেক্ট আৰম্ভ কৰাৰ কথা।
আচ্ছা, আচ্ছা।
আৰু লগতে নতুন এনেকে আহ চোনাপুৰত অৱস্থিত। চায়েন্স চিটি চায়েন্স চিটি বুলি যি টো মিউজিয়াম বনোৱা হৈছে সেইটো খুবেই বিখ্যাত আৰু। আমাৰ আঠশ পচপন্ন জন শ্বহীদৰ স্মৃতিচিহ্নি হিচাপে শ্বহীদ স্মাৰক বনাইছে খুব ধুনীয়া ডাঙৰ আহল বহল চালে চকুৰোৱা তেনেকুৱা এটা নতুন পৰ্যটকৰস্থলী বনাইছে তাতে গৈ বহুত কথা শিকিব পাৰিব
হয় হয়। আৰু খানাপাৰাৰ চাইন্স মিউজিয়াম এটাও আছে।
হয় খানাপাৰাত এটা চাইন্স মিউজিয়াম আছে, আৰু দীঘলী পুখুৰীৰ পাৰত
হয় আৰু চিৰিয়াখানাখনো এখন দৰকাৰী বস্তু বুলি ভাবো।
হা, ৰাজ্যিক মিউজিয়াম আছে, আৰুএটা প্লেনেট টৰীয়াম আছে।
হয় হয়।
আৰু শৰাইঘাত দলংখ আছে, শৰাইঘাট দলংখন বহুত পুৰণা দলং, আৰু নতুন এখন
বহুতে ব্ৰহ্মপুত্ৰ নদীতো চাই হয়
নাম নতুন এখন দলং বনাইছে খুব ধুনীয়া, ভাস্কৰ বৰ্মা সেতুঁ।
টো হয়
হয়, সেইখনো খুব আটক ধুনীয়াকে
হয়, হয় হয়।
অ', সেইটো ব্ৰীজ খনৰ, এই ব্ৰীজ বষ্ট বনোৱাৰ পৰা গুৱাহাটীৰ বহুত যান জঁটৰ সৃষ্টি কৰা পৰা মহানগৰখন বাচি পৰিছে।
হয়, হয় হয়।
ঠিক তেনেকে আৰু এটা উলবাৰীৰ ওচৰতে গান্ধী মণ্ডপ বুলি এটা জেগা আছে
হয় হয়।
অ', এই ঠাই খিনিও খুব ধুনীয়া, এই ওপৰৰ পৰা গ গোটেই গুৱাহাটীখনৰ এটা সৌন্দৰ্য চাই দৃষ্টি নিক্ষেপ কৰিব পাৰি গুৱাহাটী মহানগৰখন বৈশিষ্ট আশ্ৰম বুলে এটা অতি পুৰণা আশ্ৰম আছে, তাতে মন্দিৰ সংলগ্ন হৈ আছে
হয়, হয়, হয়, হয়।
আৰু অসম সচিবালয় দিছপুৰ সচিবালয়, নতুনকে বনোৱা
হা, হা আছে চাবলগীয়া বহুত খিনি। হয়, হয়।
অ', তেনেকে বহুত কেইটা ঠাই আছে।
বহুত কেইটা আছে, হয়, হয়, হয়।
উম', আপুনি চাব খুজিলে চাব পাৰে।
হয়।
ফুৰা মেলা কৰিব পাৰে।
হয়।
চ' আৰু অনাগত দিনত আৰু বহুত কেইটা প্ৰজেক্ট কৰিছে কোন কেইটা কোন কেইটা প্ৰজেক্ট এক্সেছ হয়
হম, হা, হা।
চৰকাৰে হেৰি কৰিব
হয়। আৰু গুৱাহাটীৰ ভিতৰতো বহুতো
হয় কওকচোন।
গুৱাহাটীৰ ভিতৰতো বহুতো মানে আহ উম', ভিতৰত বহুতো মানে নেচাৰেল বিউটি থকা ঠাইও আছে, অ', কিন্তু বহুতে জানে।
নহয় জানো? কিন্তু এইটো নহয় যে আমাৰ বাহিৰৰ দেশতে আছে নহয়, আমাৰ গুৱাহাটীৰ ভিতৰতে বহুতো তেনেকুৱা ধুনীয়া জেগাও আছে বহুতে নাজানে।
হয়-হয় ঠিক কৈছে‌, আপুনি এইটো কথা।
হয়।
আৰু ফেঞ্চি বজাৰতো আপুনি ক'ব পাৰে। অতি পুৰণি এখন বজাৰ বহুত বাহিৰৰ মানুহ আহিলে তাতে বজাৰ কৰি ভাল পায়।
হয়, হয়।
আমি যেনে
এইখন-হয় এইখন বহুত পুৰণা বজাৰ হয়। হয়।
তেনেকুৱা ধৰণৰ কথা। ঠিক আছে তেন্তে, ৰাখো আজিলৈ উম'। চেন্নাই।